অ কি খবৰ মোৰো ভালেই দিয়া
অ
আজি পাঁচটাৰ ওপৰত
হ গ'লা
উ পচ্তা খাই পাইছাানে নাই
অ পাস্তা খাই পাইছো মোৰতো বহুত ভাল লাগে খাই তোমাৰ
অ ময়ও পাইিছো মোৰ কিন্তু চিজি পাস্তাটো খাই ভাল লাগে
অ ঠিক কৈছা বছ চিজি পা্তা টো খাইে ভাল লাগে
অ এতিয়া মেগী হলে জ্বলাটো খাই ভাল লাগে কিন্তু ইয়াত তে চি চিজ থকাাতো ভাল লাগে খাই
অ', অ', ততে।
অ পিছে তুমি কেনেকুৱা ধৰণৰ পাস্তা খাই পাইছা মানে এতিয়া বহুত ধৰণৰ পাস্তা থাকেতো
ট্ৰাক কেলাৰ টোও খাই পাইছো চীজটোও খাই খাইছো তাৰপিছত আৰু জ্বলা জ্বলা তচ মানে নিজে আৰু বনাই সেনেকে খাইছো। আৰু এই যে টা পেকেটে যে তায় পাস্তাবোৰ সেইবোৰতো মচলা থাকেই
পেকেতে পেকেতে মস্ত পায় সেইটো খাই পোৱা নাই যে মই নাই পেকেটৰ পাস্তাতটো খাই পোৱা নাই
এই যে ট্ৰাই কালাৰ পাস্তা তাৰছত মছালা পাস্তা মাছৰুম চিজ পাস্তা যে
আহা নাই পোৱা। মই খালি এটাই পাস্তা খাই পিছো এই পাই পাইপৰ দৰে পাস্তাটোয়ে খাই পাইছো। বেলেগ এক পচ্তা শে পোৱা নাই মই আৰু
আহ আচ্ছা
পাস্তা কেনেকে বনাই কোৱাছো মই মানে
অ পচাজ তুমি চিজৰ বনাব চিজৰ লাগিিব সশ হেল্ল'। অহ, চিজৰ চিজৰটো কেনেকে বনাই মানে তুমি ফাৰ্ষ্টতে, চিজ তুমি গাখীৰ ল'বা হা।
উম'।
গাখীৰ তুমি কেৰাহিত ঢালি ল'বা গাখীৰখিনি, তাৰপিছত মেকৰনি মেক কৰাণিতো জানাই কৰা আনি খিনি, আনি লবা তাৰ পিছত মেকৰণি খিনি তুমি বইল হ'ব দিবা গাখীৰত গাখী
উম'।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
আছা নে?
অহ' হেল্লো'।
চুন।
অহ' আছো, আছো। অহ, তুমি গাখীৰত থাকি নে। গাৰ্নী খিনি ঢালি লবা, ঢালি কিনে তুমি আহ
অ' ঢালাৰ পিছত তুমি তাতে মেয়নিচ্ ঢালি, সেইখিনি বইল হ'ব দিবা আৰু গাখীৰ বইল হ'ব, যেতিয়া ড্ৰাই হৈ যাব তাতে তুমি মেৱনিচ ঢালি ল'বা আৰু।
উম।
ঢালিবা তাৰপিছত তাতে তলত চিলি ফ্লেকস ঢালি দিবা, অকনমান নিমখ ঢালি দিবা। চি চলি মেলিব খোজে থালিব পৰা মেৰনিছ, একদম ভাল। দিবা যদি ক্ৰীম ঢালিব মন যায়, ক্ৰীম ঢালি ল'বা। তাৰ পিছতো খাবা আৰু, বহুত মজা লাগে সেনেকে খাই।
আৰু জলাটো কেনেকে বনাই?
আৰু জ্বলাটো মানে মেকৰেণিটো তুমি ল'বা মেকৰণীতো তুমি, হেৰি কৰি ওলাবা, তাৰপিছতে তুমি পিয়াজ জুপি আছি আচিল বনাবা ন। তাৰ পৰা তুমি পিয়াজটো ফাৰ্ষ্টত, তেল ল'বা, তেলত তুমি পিয়াজটো ভাজি ল'বা
উম।
পিঁয়াজখিনি টা এ, ভাজি ল'লা তাৰপিছত, তুমি এটা পেষ্ট বনাবা তুমি, পানী অকণমান দিবা। মানে বাতিতে পানী অলপ দিবা, তাৰ পিছতে ৰেড চিলি পাউদাৰ দিবা, তাৰ পিছত ৰেড চিলি পাউদাৰ সেই দিবা। বেলেগটো মছলা ইমান ভাল নালাগে ন। ত' তুমি ৰেলচিলি পাউদা‌ এ। তাত মানে এনেকে পানী ঘূলি ল'বা, চিলি পাউদাৰটো, ৰঙা হৈ যাব ন, তাৰ পিছত সেইখিনি পিছতে পিঁয়াজত ঢালি লবা, ঢালাৰ পিছত এক একদম এনেকৈ পিয়াজ অলপ এনেকে-এনেকে চাই ল'বা, পিয়াজ খিনি ৰঙা হৈ যাব। তাৰ ওপৰতে বইল মানে মেকৰনটো বইল কৰি ল'বা আৰু আগতে। তাৰপিছত মেকৰোণী খন তুমি । টি ভি এছ তাৰপিছত সেইখিনি ধালি ললা, ধালাৰ পিছত তুমি সেইখিনি ফ্ৰাই কৰি ল'লা। কৰিলা মিচাৰটোৰ ওচৰত অলপ সময় ৰখিবা তাৰপিছতে হৈ গ'ল তোমাৰ।
তাত পানীতো দিব নালাগে ন।
অ' পানী, পানী দিব নালাগে, নালাগে। উম' মানে পানীতটো যদি অকণমান যদি ড্ৰাই ড্ৰাই টাইপ যদি হৈ যায় তেতিয়া আৰু অলপমান দিবা আৰু, চা্ইটলি এই পিঁয়াজৰ কিছুমান দিব লাগিব পিয়াজ আৰু মছলা পেষ্টটো ঢালিবা তেতিয়া অকনমান দিবা পানী।
অহ' তিতি তেতিয়া দিব লাগিব আৰু টো নালাগে।
অহ' নালাগে, তেতিয়া অলপ গ্ৰেভি কৰি তাইপ
অহ' মই কি বনাব লাগিব ৰবা।
অ বনাব বনাবা ভাল লাগে।
ঘৰত বস্তু নাথাকে সেইটোৱে। প্ৰব্লেম, হেল্ল'
অ কি কৈছা?
তুমি হেৰি ক'বাত বিজি আছা নেকি?
নাই নাই বিজু নাইজ নাই।
অ মানে মই কৈছো যে ঘৰত। হেৰি খাব মন যায় কিন্তু ঘৰত বস্তু নাথাকে।
অ একো নাই তুমি নে কৰণী এনেকে লয় বা চিলকা ৰদত থাকিলে বা। বা সেনেকে বনাই চাব পাৰা আৰু পিয়াজটোতো থাকেই ঘৰত।
আহ। সেনেকে আনি কেনে খাব লাগিব ৰবা এদিন।
উম। তাকে।
আৰু কিবা হোৱাইট চচ পাস্তাও শুনিছো ৰবা হেৰি কিবা।
চিজ পাস্তা।
এই চিজেদি বনোৱাটো নে? অ
সেইটোৱে হয় সেইটোয়ে হয় চি পাঁচটা।
অ মই এনে দোকানতহে খাওঁ মানে।
অ মই দোকানত খোৱা নাযাব পাচটাৰ মই ঘৰতে বনাই খাওঁ।
অ ঘৰত আকৌ দোকানতো ঠিক ঠাক আছে। দছৰ ভিতৰত আঠ।
অ।
অ। এ দোকানতটো আৰু হেৰি বহুত কিবা কিবি দিয়ে ন দোকানত এনেও সোৱাদ লাগিব।
ইমান কিতোচ।
দোকানত খালে কি আনহেল্ডি হয়, আৰু ঘৰত বনাই খাল বনা বনাই খোৱাতটো হেল্ডি হয়।
অ অ সেইটো হয় এ সাহে দোকানতো বহুত কিবা কিবি দিয়েও ন।
অ এতিয়া আকৌ হেৰি কি বুলি কয়। স্বাস্থ্যৰ কাৰণে বেয়া বস্তু আছে সেইবিলাকো দি দিয়ে।
উম ঠিক কৈছা।
অ কাষ্টমাৰ যাব লাগিব ন সিহঁতৰ দোকানত। ত সেইবিলাকো দি দিয়ে আমি সোৱাদত খাওঁহে।
অ খাত খাওঁহে আমি।
কিন্তু ইমান ভাল নহয় এইটো।
ঠিক কৈছা।
নিজৰ ঘৰত যদি ৰেচিপিটো জানি কেনে বনাব পাৰি সেইটো বেছি ভাল।
উম।
এ বাকী হৰি কি বুলি কয়?
অ তুমি বনাবা সেনেকে ৰেচিপিবোৰ জ্বলা, চিজ
অ এনে এদিন বনাইছিলো ফ্ৰাই কৰি কেনে কিন্তু।
আা আা অ তুমি মচলা চছলা দিবা চিজ তিচ থাকিলে তেতিয়া মানে অলপ সোৱাদটো আহে আৰু।
অ ম আমাৰ আকৌ চিজ ঘৰত নানেই চীজ খালে বোলে শকত হয় সেইকাৰণে নানেই ঘৰত।
হয় নেকি চিজ কিমান লয় বা দাম দাম কিমাননো?
দামৰ দাম চেজৰ হেৰিয়ে পঞ্চাশ পঞ্চাশ নহয় আকৌ বিশ টকা ত্ৰিশ টকা নেকি এটা চিলাইছত।
এটা চোৱাইছতে। অ' বাপৰে।
এ বহুত দাম আছে। এতিয়া এদিন কিনিব লাগিব ৰ'বা। কিনি কেনে আনি ঘৰত বনাব লাগিব।
অ বনাব বনাব মজা লাগিব খাই
কিমান আৰু দোকানত খাই থাকিম।
টো নিজে বনাই খাবা বস্তু খিনি লৈ আহিলা তাৰপিছত এগাল আৰু দোকানতো ইমান নিদিয়ে তুমিতো ঘৰত নিজে বহুত বনাই খাব পাৰা।
অ' এতিয়া পা, হেৰি পাঁচ তাতো মই যদি ঘৰত যদি হে থাৰ্টি ৰুপিজৰে বনাই খাই আৰু বাহিৰত ল'ব, বাহিৰত ল'ব হেইটোৱে ছাঠি টকা। তাতকে নিজে নিজে বনাই খুৱাই ভাল হেল দিও হ'ল নে পইচাটোও বাচ
তাকে।
অ' আৰু আৰু কি আছে?
আজি বাউ
হা হা হা
অ আৰু সেনেকে খাবা আৰু বনাই বনাই উম আৰু জ্বলা পাস্তাও খাইয়ো ভাল লাগে
জ্বলা পা জ্বলাটো খাই পোৱা নাই মই এই এই ড্ৰাই ফ্ৰাই কৰি কেনে যি অকল নৰ্মেল কিবা কিবা চিম্পল চাই বনাই যে
অ অ আচ্ছা আচ্ছা
আমাৰ আমাৰ আকৌ ঘৰত জ্বলা খাব নোৱাৰে
আচ্ছা, আচ্ছা।
মই পাৰোঁ কিন্তু মাহঁতে ইমান, আগতে মায়েও বহুত জ্বলা খাইছিলে এতিয়া নোৱাৰা হৈছে।
উ মোৰো মা বহুত জ্বলা খায় আগতে খাইছিল সেনেকে আৰু এতিয়া না
এতিয়া কমাইছে আমাৰ।
উম উম তাকে
অ উম এই ম ম কও যে হেৰি তোমালোকৰ কাৰণে মোৰো জ্বলা খোৱা বন্ধ হৈ গ'ল মায়ে কয় কি কেঁচা জ্বলা খা গছ আছে চাইডত
আত্ছা।
অ মই মই আকৌ মানে কি আচাৰ হওক বা জ্বলাটো কবাত মিক্স কৰিওক তেতিয়াহে খাই কিনে ভাল পোৱা এনেই কেঁচা জ্বলাটো ভাল নাপাওঁ মই। কিন্তু জ, কেঁচা জ্বলাটো হেলডি হয় বহুত হেলডি হয়।
অ' বহুত হেল্ডি হয় তাকে, হেটোও মানে পাচ যেনে কাটি কিনি দিব পাৰা
অ কিন্তু পাস্তাত কাটি দিলে ভয় লাগে যদি সিটো চোবাই দি যদি জ্বলা লাগিব
অ সেইটোও হয় ন তাকে সেইকাৰণে মই ফালি লওঁ মানে
অ', অ' মই, ময়ো ফালি কেনে প্ৰথমতে ফ্ৰাই কৰি কেনে এ জলাটো মানে হেৰি কি বোলে চাইড কৰি দিওঁ। যে জ্বলাটোৰ কাম হৈ গ'ল মোৰ।
তাৰ
এ সেইটোৱে আজিৰ কাৰণে হ'ব নেকি
অ', অ' ঠিক
উ, উ, উ দিয়া।
দিয়া।